হেল্ল'
অ', আমিত কি খবৰ?
অ কৰা আছো দে ভালে। ক?
ভালে আছা?
অ', আছো, আছো তই? ভাত খোৱা নাই ৰ। এই মই কিবা এটা ৰেচিপি বনাম ৰেচিপিটোৰ কাৰণে অলপ বস্তু বিলাক যোগাৰ কৰি আছো।
কি ৰেচিপি?
এইয়া মে এইয়া মেংগ ষ্টিকী ৰাইছ বনাম।
কি বস্তু?
মেংগ' ষ্টিকি ৰাইচ।
এইটো কি হয় মানে?
এইটো কি হয় মানে ষ্টিকি ৰাইচ মানে বৰা চাউল হয়।
অহ।
আৰু মেংগ' ষ্টিকি ৰাইচ মানে সেইয়ে আৰু চাউলখিনি বইল কৰি ল'বা লাগে।
কি আনৰ কিবা বনাই নি?
অহ, চাউলখিনি বৰা চাউল দি মানে বনাই কিনে
অ।
পিছত তাতে সেই কৰে চউালটো সিজাই লয় সিজাই লৈ কিনে গাখীৰ, কনদেঞ্চ মিল্ক আৰু ক্ৰীম এই তিনিটাই দি এটা এ সেই আৰু লেপ এটা বনাই লয় সেই বনোৱাৰ পিছত সেইটো ভাতৰ লগত ভাতটো লগত সানি দে। সানি কিনে বাতি এটাত বাতি এটাত ভৰাই দিয়ে, বাতিটোত ভৰাই দিলে, চেফ থৈ যায় না বাতিটোৰ নিচিনা চেফ।
অ।
এ চেপটো হোৱাৰ পিছত
উম তাৰ পিছত সেইটো প্লেট এখনত দি দিয়ে তাৰে কাষত আম কাটি দিয়ে দি কিনে আৰু এই যোনটো গাখীৰৰ পেষ্ট বনাই
সেই পেজটোৰ ওপৰত গাখীৰৰ এটা যোনটো পেজ বনাওঁ যে। এই কনডিন্স মিল্ক আৰু ক্ৰিম দি কিনে। ত সেইটো এই ভাতটোৰ ওপৰত ঢালি দিয়া হয়, মানে গাখীৰ খিনি আৰু কাষত আম কাটি দিয়া হয়। অহ আগতে খাইছো বহুত খাইছো আমি।
উম, বনাব জানা হৈ গৈছা আৰু পোৰা।
অ'হ, এতিয়া জানো সেইটো বনাম এতিয়া।
আৰু আৰু কি কি বনাব জানা?
আৰু এইকেদিন কিবা-কিবি বনাই আছো এইবিলাক বস্তু মাংস-চাংসটো বনাবা জানোয়েই। তই জনা নাই ইগিলা বনাবা?
মই শিকি আছো, লাহে, লাহে।
অ সি সি
আজিকালি লাগে না এইবোৰ বস্তু।
লাগে লাগে দেইলে।
আজিকালি আমাৰ ইয়াতে ভতি ইমান গৰম কিহৰ কাৰণেনো?
গুৱাহাটীত গৰমৰ মেইন কাৰণটো হ'ল
গ্ল'বেল ৱাৰ্মিং নেকি?
গ্ল'বেল ৱাৰ্মিং বুলিয় ক'বা নোৱাৰা তোমাৰ সেই চাইডত ট্ৰাফিক বহুত ন?
আহ ৷
ট্ৰাফিকৰ কাৰণে গৰমতটো বেছি হৈ যায় আৰু এইবিলাক গছ চছ বিলাক কাটি থকা হৈছে না ৷
অ' গছ কাটি দিছে ন দ্বীপৰ বিলত দেখা নাই গছ কি কত দিছে ৷
সেইটোৱে ৷
আগতে দ্বীপৰ বিলৰ কি ধুনীয়া এটা, মানে সৌন্দৰ্য আছিল ৷ এতিয়া দীপৰ বিল ধলি বালিত থে গছে ৷ অ' তে এতিয়া দীপৰ বিলত চাব লগা নাই একো ৷
নাই, নাই এতিয়া আৰু মানে চাবি আৰু ৰ'দটোও বহুত হৈ গৈছে ৷ বৰষুণ, বৰষুণটো আজি বৰষুণটো আজিকালি একদম কমে গৈছে ৷ ছে দেখা নাই বৰষুণ নাইয়ে আজিকালি ৷ তাৰপিছত বতাহো নাত থাকে আজিকালি বতাহটো গধূলি অলপ সময় দিয়াই ৷
সেইটোৱে আজিকালি সেই নেচাৰেল হাৱাটো নাই আগৰ নিচিনা।
নাই, নাই বতাহো বহুত কমি গৈছে ৷
সেইটো। হলৌ আমাৰ ইয়াতে দেখা নাই, অলপ বৰষুণ দিলেই কিছুমান জোগাত বানপানী হৈ যায় যে কিমান?
অ সেইটোতো, সেইটোতো এটা বেলেগ প্ৰব্লেম আৰু।
সেই বানপানীৰ সমস্যাটো কি চল্ভ নহয় নেকি?
সেইটো এতিয়া কি কম, চল্ভ নহয় মানে চল্ভ কৰা কাৰণেটো কাম কৰিয়ে আছে ৷
বিজ কোপা বনাই আছে কিন্তু বানপানী খিনি হ'লে যোৱা নাই যে?
ফুটপাথবিলাক ত বনাই আছে, নালা বিলাকো বনাই আছে কিন্ত অলপ টাইম লাগিব আৰু ৷
অ' এতিয়া ৰাস্তা সোপাত ৰিনিউ কৰি আছে নেকি? কিছুমান ৰাস্তা ৷ বনাইছে নাই ওখ কৰি আছে ৷
উম, উম ৷
নহ'লে দেখা নাই, কিছুমান জেগাত ডুব গুচি যায়।
হয়, হয় ৷
বাকী কি হাত চাত খালি?
ভাত, আজি ভাত নাখাওঁ ৰ, এইটো ৰেচিপিটো বনাম ন' এই ৰেচিপি টোৱে হয় ভাত চাওঁ কি কৰোঁ যদি ভক লাগে খাই লম, আছে বনোৱা আছে ৷ তালি চব্জি বনাইছে মাই হেল্ল'! হেল্ল'! হেল্ল'!